হেল্ল'।
হেল্ল' হয় নমস্কাৰ। হয় হেল্ল' নমস্কাৰ।
অৱ আপুনি যদি ব বৰ্তমান ব্যস্ত নাই, আপোনাৰ বহুমূলীয়া সময় মোক অলপ দিব পাৰিবনে?
হয়।
হেল্ল'।
হয় হয় হয় পাৰিম কওক মই ব্যস্তু নাই হয় হয় মই ব ব্যস্ত নাই মই ব্যস্ত নাই আপুনি কিবা জানিব বিচাৰিলে মই জনাব পাৰোঁ, হয়।
হয় অ অ গছ গছ পানীৰ বিষয়ে জানিব বিচাৰো আপোনাৰ দ্বাৰা যিমান খিনি জ্ঞাত হয় আপুনি
হয় হয় হয় হয়। হয় হয় ধন্যবাদ, আহ আপুনি এই, গছ-গছনি। হয়, কওঁক?
অ'! গছ-গছনিৰ পৰা আমি মানে, কি পাওঁ, আঁ গছ-গছনি আমাক কেনেকুৱা ধৰণৰ, সহায় কৰে।
হয়, হয়। হয়! ধন্যবাদ। আপুনি, যিহেতু আমাৰ, প্ৰাকৃতিক সম্পদ অ' য'ত আমি চহকী, অসমখন আমি প্ৰা প্ৰাকৃতিক সম্পদত চহকী। তাৰোপৰি আমি, আপুনি অত্যন্ত প্ৰয়োজনীয় বস্তুটো সুধিছে যে, গছ-গছনিৰ প্ৰয়োজনীয়তা বা গছ-গছনিৰ ওপৰৰ বিষয়টো জানিব বিচাৰিছে। গতিকে, মই যিখিনি জ্ঞান ত' সেইখিনি, সেইখিনি আপোনাক আঁ ক'ব বিচাৰিম। ত' আমি, আমাৰ আঁ চাৰিওপিনে, আমাৰ চাৰিওপিনে, আমি গছ- গছনিৰে ভৰা পৰিৱেশটোৱে দেখিবলৈ বিচাৰোঁ। কাৰণ, গছ- গছনিৰে ভৰা পৰিবেশ এটা, খুবেই ভাল লাগে! আৰু গছ- গছনি থা থাকিলেহে, আমি মানুহ জীয়াই থাকিব পাৰিম। বা আমাৰ জীৱ-জ ন্তুৰ আঁ যি পৰিৱেশ, সেই পৰিৱেশত জীয়াই থাকিব বিছাৰে। সেইকাৰণে, গছ-গছনিবোৰ অত্যন্ত প্ৰয়োজনীয় বুলি, মই ভাবোঁ।
হয়, হয়। সুস্থ পৃথিৱীৰ বাবে, আমাক বহুত মানে, প্ৰয়োজন আৰু গছ।
হয়, হয়, হয়! গছ-গছনি বহুত প্ৰয়োজন। হয়! আৰু জনাবচোন? হয়!
হয়, আঁ গছ-গ মানে, অসম গছ-গছনি, আমাৰ মানে অসমত প আৰু দুবিধ মূল্যবান গছ-গছ গছ- গছনিৰ নাম আপুনি, জানেনে বাৰু?
হয়, হয়, হয়, হয়। অ'! আমাৰ অসমখনত এ, বহুতো গছ-গছনি আছে, বহু। বিভিন্ন প্ৰকাৰৰ গছ-গছনি আছে। আৰু তাৰে, ভিতৰত ত' কিছুমান মূল্যবান অ' গছ-গছনিও আমি, বহুত ঠাইত দেখি দেখিবলৈ পাওঁ। বা আমি জানোঁ। আৰু অ' ভিতৰত আমাৰ, কিছুমান গাঁৱলীয়া অ' গাঁও পৰিবেশত, আমাৰ কিছুমান গছ-গছ নি আমি দেখিবলৈ পাওঁ। যিবিলাক খুউব বেছি, মূল্যবান নহ'লেও, ফল-মূল আমি, তাৰ পৰা পাওঁ, চাহ পাওঁ। বা তাৰপৰা আমি, শুকান হৈ গ'লে বা তাৰপৰা আমাৰ ৰন্ধনৰ কাৰণে, আমি ব্যৱহাৰ কৰিব পাৰোঁ। বা আমি, ফল-মূল কাৰণে, ব্যৱহাৰ কৰিব পাৰোঁ। আৰু তাৰোপৰি আপুনি, যিটো অ' প্ৰশ্ন জানিব বিচাৰিছে বা যি টো বিষয়ে জানিব বিছাৰিছে, মূল্যবান গছৰ বিষয়ে। সেইটো মই অকণমান ক'ব বিচাৰিছোঁ! আমাৰ অসমত অ' বিশেষকে, উম, অ' অসমত বিশেষকে, যিহেতু আমাৰ আঁ জলবায়ু সেমেকা। আৰু সেমেকা জলবায়ুত গছ গছনিবিলাক আঁ বিশেষকে এ, সজীৱ হৈ উঠে। আৰু বিভিন্ন প্ৰকাৰৰ অ' আমি, অ' অ'! মূল্যবান গছো দেখিবলৈ পাওঁ, বিভিন্ন ঠায়ে-ঠায়ে, পাহাৰে-ভৈয়ামে বা আমাৰ, আহ' যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে বা অভয়াৰণ্য আছে গোটেইখিনিত আমি- সেই তেনেকুৱা ধৰণৰ গছ গছনিবিলাক আমি দেখিবলৈ পাওঁ। আহ তাৰে ভিতৰত- আমাৰ শাল, চেগুন, অ' তিতাচা, বনচু চম, নাহৰ গছ আহ' নিম তিতা- আহ' চে-চেগুন গছ, ক- কদম গছ, গামেৰী গছ- অ' শিলিকা গছ, জাম গছ এইবিলাক অতি উত্তম বুলি ভাবোঁ। তাত তাৰোপৰি বঞ্চম আছে আৰু আপোনাৰ যদি আমি চাবলৈ যাওঁ ঘৰুৱা ঘৰুৱা মূল্যবান গছ-গছনিৰ ভিতৰত আমি
হয়।
আ যিবিলাক গছৰ পৰা কিছু উৎপাদন হয় সেইটো উম বা গুৰুত্বপূৰ্ণ যেন লাগে। যেনে ধৰি লওক আপোনাৰ তা-তামোল নাৰিকল এ সেইবিলাকৰ ফল-মূল আমি বিক্ৰী কৰি যিহেতু ত' আয়পে অ' সেই গছবিলাক খুবেই আ, আ, মূল্যবান। বুলি আমি জানো আৰু তাৰোপৰি আছে আমাৰ আম হওক, খুক কঁঠাল হওক, জাম, লেচু, অ' কলগছ এইবিলাক আমাৰ আ ফল-মূলৰ গছ বুলি আমি ভাবো। হয়।
হয়। অ', ধন্যবাদ। আ আপুনি ইমান ধুনীয়াকে জনাইছে। জানি ভাল লাগিল। অ' বৰষুণ আৰু গছ-গছনিৰ মাজৰ কেনেকুৱা ক
হয়, সম্পৰ্ক হয় গছ-গছনি এ' অ' থাকিলেহে আমি মানুহ জীয়াই থাকিম। আমি এষাৰ কথা এই কথাষাৰ আমি আগৰ অতীতৰে পৰা শুনি আহিছো। বা আমি যেতিয়া সৰু আছিলো, সেইটো আমাৰ আহ যিখিনি জ্যেষ্ঠ মানুহ আমাতকৈ অ' বা আমাতকৈ বয়সীয়াল মানুহখিনি ককা কা-দেউতা পৰা আমি এইখিনি জানিব পাৰিছো যে, আহ গছ থাকিলে মানুহ থাকিব। গতিকে আৰু পানীতো মানে কি গছ যিবিলাক ঠাইত অ' গছ-গছনি বহুত থাকে এ ধৰি লওক পাহৰীয়া অঞ্চলবিলাকত কি হৈছে আৰু গছ-গছনি যথেষ্ট পৰিমানে থাক সেইবাবে তাত বৰষুণৰ পৰিমাণ যথেষ্ট হয়। বাউজীয়া পৰিৱেশ বা তাৰ যিটো জলবায়ু আহ সেই জলবায়ুটো খুবেই মনোমোহা হয় আৰু ঠাইডোখোৰ খুব শীতল হৈ থাকে। আৰু গ্ৰীষ্ম কালত সেই সেইবাবে বহুত অ', অ' বহুত দূৰত পৰা পৰ্যটক আহে আৰু সেই যে ঠাই বিলাক ভ্ৰমণ কৰি খুবেই ভাল পায়। হয়।
হয়।
হয়, আৰু আ, আ- আপোনাক এটা কথা জনাও যে আমাৰ আহ এতিয়াহ আহ বৰ্তমান গছ-গছনি ধ্বংস ৰূপত গৈ আছে। কাৰণ গছ-গছনিৰ এ ক কাটি মানুহে হাবি-জংঘল কাটি এ ঘৰ বনাব লৈছে বা বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন কৰিবলৈ লৈছে। যিবিলাকে আমাৰ জীৱ জগতৰ লগতে মানুহৰো বিভিন্ন ধৰণৰ ক্ষতি সাধন কৰি আহিছে। হয়!
হয়।
হয় আৰু কিবা জানিব বিচাৰে আপুনি? হয়!
অ' ইমান ধুনীয়াকে জনাইছে জানি ভাল লাগিল।
হয়।
অ' আমাৰ মানে গছ-গছ গছনি বিভিন্ন ধৰণৰ গছ-গছনি আছে মানে এইবিলাক গছ-গছনি অ' কেনেকুৱা কি ধৰণৰ বা কি কি ধৰণৰ আহ' আপুনি জনাওক?
মানে সুবিধা সুবিধা পাও আমি গছ-গছনি পৰা। হয় আমি বিশেষ কে আগৰ হয়। হয় হয়, অ' শুনিছে আপুনি শুনি আছে? হয়, শুনি আছে আপুনি?
অঁ শুনি আছোঁ।
হয় হয়, মই আপোনাক গছৰ উপকাৰিতাৰ বিষয়ে জনাও আৰু। কাৰণ আমাৰ গছৰ বিভিন্ন ধৰণৰ উপকাৰিতা আছে। আমি বিশেষ কে যেতিয়া আহ' এতিয়া আমাৰ ৰন্ধন গেছটো যিটো ৰন্ধন গেছ আছে, সেই গেছটো এতিয়া পৰ্যাপ্ত পৰিমাণে পাও বাবে আমি। গছ-গছনিৰ পৰা আমি এ ভাত আহ' বা চব্জি এইবিলাক আমি নবনাও। আগতে পুৰণি কালত কি কৰিছিলে মানুহবিলাকে হাবি-জংঘলেৰে ভৰা আছিলে সেইবাবে তাৰে থাল-ঠেঙুলি এ সেইবিলাক ব্যৱহাৰ কৰি ৰন্ধন আহ' ভাত আমি ভাত ৰান্ধো বা সিজাই খাওঁ বা পুৰি খাওঁ তেনেদৰে আমি ঠাণ্ডাৰ পৰা পৰি পাবলৈও আমি আহ' গছ-গছনিৰ ঠাল-ডালি আগতে ব্যৱহাৰ কৰিছিলোঁ। হয়, আৰু আহ' তাৰোপৰি আমাৰ আহ' যিবিলাক মানুহে ঘৰ আহ' সজ আহ ঘৰ সাজে ডাঙৰ-ডাঙৰ ঘৰ সাজে সেই ঘৰবিলাকতো আমাৰ অ' দৰ্জা খিৰিকীৰ এ দৰ্জা-খিৰিকীৰ বাবে আমি আহ মূল্যবান গছ কিছুমান ব্যৱহাৰ কৰিছিলোঁ অ' পুৰণি অ' পুৰণি আগৰ দিনত মানে, আৰু তাৰোপৰি আমি বহিবলৈ আহ' টেবুল-চিয়াৰ আৰু ব ডেস্ক-বেঞ্চ এইবিলাকো আহ' আৰু পীৰা বিভিন্ন ধৰণৰ সঁজুলি আমি আহ' গছৰ পৰা তৈয়াৰ কৰো। আৰু আপোনাক এটা কথা জনাব বিচাৰিছো যে আমাৰ যে বাঁহগছ আছে বাঁহ গছৰ পৰা আমি এ কাগজ তৈয়াৰ কৰো, যিটো আমাৰ আহ' পঢ়িবলৈ লিখিবলৈ আহ' বা কিতাপ চপাবলৈ আমাৰ বহুতেই সুবিধা হয়।
হয়।
হয় হয় জনাব। হয়!
ভাবিছে নজনা কথ
হয় হয় হয়, আপোনাৰ আপোনাৰ আপোনালোকৰ অ' মই এটা কথা জানিব বিচাৰো। আপোনালোকৰ পিনে মানে, কেনেকুৱা ধৰণৰ পৰিৱেশ গছ-গছনি পৰিৱেশটো কেনেকুৱা বা বা কেনেকুৱা কেনেকুৱা ধৰণৰ গছ-গছনি আপোনালোকৰ পিনে দেখিবলৈ পায় আপোনালোকে?
অ' অ, সচৰাচৰ আমাৰ ইপিনে
হয়।
হয় জনাব। ম গছ-গছনিৰ ঘনত্বটো কওক হয় হয়।
অ' নেমু, গমাৰী অ' শাল, চেগুন এইবোৰ দেখিবলৈ পোৱা যায়।
হয় হয় আপোনালোকৰ আহ ফল আপোনালোকৰ নিজৰ অ' গছ-গছনি আছে নে নাই মানে আপোনাৰ আহ ফল মূলৰ বাবে আপোনালোকে গছ গছনি এ
হয় হয় আছে আছে আছে আছে হ আছে। আম, কঠাল, লেটুক, জাম অ' তামোল, শিলিখা, নাৰিকল। বিভিন্ন ধৰণৰ গছ গছ-গছনি দেখিবলৈ পোৱা যায় আমাৰ সচৰাচৰ। ওচৰে-পাজৰে আহ আ সুচ সুস্থ পৃথিৱীৰ বাবে আমাক গছ- গছনিৰ টো বহুতেই প্ৰয়োজন।
হয় হয় হয় হয় আমি হয়।
কৰিব লাগিব।
হয় হয় হয় হয় মই এ এইখিনিতে এটা কথা আপোনাক জনাব পাই সুখী হ'ম যে আমাৰ। এ গোটেই পৃথিৱীখনতে। এ গোটেই পৃথিৱীখনতে গছ-গছনিৰ বাবে এটা বিশেষ দিন আ ৰাখিছে। যে পাঁচ জুন পাঁচ জুনৰ দিনা আমি আ বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰোঁ আৰু যি দিনা আমি কি কৰো সেইদিনা আমি গোটেই অ' অ' গোটেইবলাকে মিলি কেনে গছ -গছনি ৰুব লাগে বা গছ গছনি ৰুওঁ আৰু যিটো অ' আমাক যদি দেখা পাই গছ-গছনি ৰোৱা সেই দিৱসটোত তেতিয়া হ'লে নিশ্চয় আমাৰ কৈ সৰু, সৰু ল'ৰা-ছোৱালীবিলাকে তেখে তেওঁলোকক অনুসৰণ কৰিব। আৰু যদি আমি গছ জীয়াই ৰাখো। হয় গছ যদি আমি। জীয়াই ৰাখোঁ তেতিয়াহে ভৱিষ্যত প্ৰজন্মই আহি। তেওঁলোকে নিৰোগীভাৱে থাকিব পাৰিব।
হয়, হয়। গছবোৰে, গছবোৰে আমাৰ গোটেই জীৱনটো হয় গছবোৰে আমাৰ গোটেই জীৱনটো খোৱাৰ বাবে ফল আৰু শস্যৰ দিয়ে হয় নে।
হয়, হয় হয় হয়, হয়।
অঁ।
হয়।
আৰু গছে আমাক জীয়াই থাকিবলৈ অক্সিজেন দিয়ে ফল মূল শাক-পাচলি চলি কাৰ্বন ডাই অক্সাইড শোষণ কৰি বায়ু প্ৰদূষণ ৰো কৰে। আহ জীৱ জন্তুৰ বাসস্থান অ' গছে গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰে হয় নে।
হয় হয় হয় হয়, হয় ধন্যবাদ ধন্যবাদ। অ'
হয়।
মই আপোনাক এইখিনি টাইম এহ দিব পাৰিলোঁ তাৰে বাবে মই
হয়।
অ', বহুত সুখী আৰু আপুনি বিশেষ এটি অ' প্ৰিয় প্ৰশ্ন মোক সোধাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ, কাৰণ গছ থাকিলেহে আমি অ', মানুহ বা জীৱ জগত জীয়াই থাকিম হয়।
আহিব পাৰি, হয় হয় আপুনিও বহুত ধুনীয়াকৈ জনাইছে, ধন্যবাদ তাৰ বাবে।
হয় ধন্যবাদ, ধন্যবাদ, হয় ধন্যবাদ।